কি কৰি
এয়া আছো এনে খাই বৈ আজৰি হৈ বহি আছো।
অঁ
উ
ভাত খাই বৈ উঠিলা আৰু
অঁ খালো
ল'ৰাটোক স্কুলৰ হেৰি কাম দিছে যে প্ৰজেক্টৰ। অঁ গৰম বন্ধৰ অঁ অঁ সেয়া কামকে কৰি আছোঁ
অ কি কি দিছে কৰিবলৈ?
এ কবাত হে ঔষধি গছৰ নাম পাত লগাবলৈ দিছে। লিখিবলৈ দিছে। আকৌ শইচ ছ শাক পাচলি গুটি
অঁ আজিকালি বহুত কিবা কিবি কৰিব দিয়ে দিয়ক স্কুলত।
আগতে আমাৰ ভাল আছিল।
অ
আমি একো কৰিব নালাগে।
উম
তেতিয়া দিনত, এইবিলাক একো নায়েই
অ', অ'। গৰম-বন্ধ দিয়াৰ লগে লগে, খালি খেলাহে-ধূলা কাম আছিলে, আৰু
খেলাহে-ধূলা কাম
উম।
খেলা-ধূলা, ফুৰিবলৈ যোৱা
অ'।
মামা ঘ', পেহ হি ঘৰ, তেনেকে ঘূৰি-ফুৰা হে হয় হোৱা বনাবলৈ তাকে বোলো, অকণমান আৰাম মই কৈ থাকোঁ কৰি-সেৰি, তাৰিখ খলৈকেই জমা দিবই লাগিব, গৰম-বন্ধৰ প্ৰথম সপ্তাহতেই
অ'। আমাৰ ছোৱালীজনীয়ে, গৰম-বন্ধতহে কৰিব দিব নেকি? গৰম-বন্ধ স্কুল খোলাৰ পাছত, জমা দিব লাগিব, চাগে
অঁ, সিহঁতৰ আকৌ এতিয়াই দিব লাগিব, জমা
উম।
বেছিদিন নাই নহয়। গোটেইকেইটা, গোটেইকেইখন কিতাপৰ, গোটেইকেইটা বিষয়ে বনাবলৈ সময় লাগিব, নহয়
অ'।
আকৌ, মহান হেৰি লোকৰ
উম।
লিখিবলৈ দিছে
অ'।
এই সোপা বনাই-বনাই লিখি থাকিব লাগিব
উম।
বৈজ্ঞানিকৰ নাম লিখিবলৈ দিছে
অ'।
মহান ব্যক্তি জীৱনৰ বিষয়ে লিখি শিকিবলৈ দিছে এইসোপা লি ধেই, কিবা-কিবি দিছে মানে।
উম, উম। ভালে হয়, সেইবিলাক শিকি, সিহঁতে বহুতখিনি শিকিবও পাৰে। ও সোনকালেই
আমি স্কুলত পঢ়োঁতেও নাই
উম।
কলেজত পঢ়ালৈকে নাই এইবিলাক। লগৰ ছোৱালীৰ লগত ঘূৰি-ফুৰি থাকোঁতেই গল।
অ, হা।
ইজনী ঘৰলৈ, সিজনী ঘৰলৈ সিজনীয়ে আহে। আমিও যাওঁ তেনেকে।
তেনেকে ফুৰোঁতে গ'ল আমাৰ।
ভালো লাগে তেতিয়া।
অ।
গৰম বন্ধ দিয়াৰ লগতে বোলে অ।
আজি-কালি ল'ৰা ছোৱালী চব দায়িত্ব বহুত হৈ গ'ল আৰু এতিয়া। সিহঁতৰ পঢ়া জীৱনতে, পঢ়াৰ ক্ষেত্ৰতে।
আগতে আমি ইজনীক মাতো এই যে আকৌ সেই সিহঁতৰ ঘৰলৈ গ'লোঁ। আকৌ সিহঁতে আ আকৌ বেলেগ এজনী ঘৰলৈ আকৌ এদিনা গ'লোঁ লগ লাগ লগ লাগি, লগ লাগি কিমান ভাল লাগে। গৰম বন্ধ বুলি ক'লে তেতিয়া গৰম বন্ধই আৰু। পঢ়া হেৰি সেইটো নাথাকে। আকৌ স্কুল বহিত পলেহে আ বা কলেজ বহিলেহে সেই হয় তাকে, বোলো ভাবি ভাবি বনাও ৰচোন দুখনমান। মই নবনাও বাৰু তাক দেখ খুৱাই দিছোঁ আৰু সি নিজে লিখিব। বহি চহিখিনি ঠিক কৰি দিছোঁ। লিখিবলৈ দেখুৱাই দিছোঁ। দেখুৱাই দিলেহে কৰিব পাৰিব অকনমান দিব চাগে তোমাৰ ছোৱালীজনীকো।
অ দিব তাইকো দিব যোৱাবাৰ মাটিয় মাটি দিয়ে কিবা বনাব দিছিলে।
অ
আম আম বনাব দিছে অ এতিয়া মানে এটা সৰু শেনীৰ কাৰণে মাটিয় বস্তু বিলাক বনাব দিয়ে। আৰু এইবিলাক কিবা লিখি সেইবোৰ লিখি নিব দিয়ে আৰু স্কুলৰ ক খ কিবা কিবি সেইবোৰ লিখিনিবলৈ দিয়ে। সৰু সৰু যে হেৰি ক্লাছ কেইটা এতিয়া মানে সৰুকে দিয়ে আ
অঁ আমাৰ ইহঁতে আকৌ উপৰ ক্লাছলৈ গৈ আছে যে, সেই বাঢ়ি বাঢ়ি গৈ আছে। তেনে
অ
সেইকাৰণে গোটেইখিনি বিষয়ৰ ওপৰতে দিছে। তাৰ বাহিৰে আকৌ ৰচ ছমাহ লিখি নিবলৈ দিছে
অঁ
নিজে মনত ভাবি পেলাই এখন যিহৰ বিষয়ে নহওক আৰু
উম অঁ
কিনিবলৈ দিছে।
অঁ
এ বিহুৰ বিষয়ে লিখিবলৈ দিছো।
অ বিহুৰ বিষয় লিখিলেও ভাল হ'ব।
বিহুত কি কি কৰে নকৰে। সেইবিলাককে লিখিবলৈ দিছো।
উম
হেই কৰব পেলাই কিতাপ-পা মানে চাই পেলাই ডাহেল লিখিল নিলে নহ'ব ডাইৰেগ
অ নিজে বনাই লিখিব লাগিব মানে
পৰতে মানে হেৰি কৰিবলে বন নি দে চাব বিচাৰিছে আৰু কিমান হেই হয়
অ, কিমান কি বুজি পাইছে নাই অ, তাকে চাই আও, স্কুলত
কয়ি থকা যায়ে যেতিয়া কিমা-নো জানে?
অহ্
সেইখিনিয়ে খেল লিখিবলৈ দিছে
অহ্
কাম-বন হ'ল নে নাই?
কাম হ'ল অলপ আচ হৰি চোতাল সাৰিবলৈ আছেগৈ আও চোতাল-ঘৰ খাৰা নাই বাকী খিনি কাম হ'ল কাপোৰ চপোৱা, বাচন-পাতি ধোৱা কাম বন হৈ গ'ল।
আমা, মই কাপোৰ চপালোঁ বাও বৰষুণ আহিছিলে, অ বৰষুণ আহিছ
অ
তেতিয়া কাপোৰ-কানি চপালোঁ ঘৰ খাৰি চোতালখন খাৰা নাই আও, পাত বস সণপা ভিজি আছে যে
অ-অ
সেইকাৰণে পিছত দেৰিকে ঝাইম আও অকণ শুকাই লক
অহ
অকণমান ওলাইৱো যাব লাগিব
অহ ক'ত যাব পাৰে?
এ হেৰিৰফালে, টাউনৰ ফালে বস্তু কেইটামান আনিব লগা আছে।
অহ
যাব লাগিব যাম আও লাহে ধীৰে চাহ-তাহ খাই কৰি অকণমান দেৰি যে মোৰ কাম বনখিনি সম্পূৰ্ণকৈ কৰি লওঁ
অ অ অ
আকৌ ৰাতিলৈকে কিবা শাক পাচলি কেইটামান বজাৰ
অ অ মোৰো যাব লগা আছে
অ
শাক চবজি বজাৰ কৰিবলে।
অ
যাব লাগিব।
উম তাকে ঘৰতে কাচকল এজোপা হৈ আছে তাকে কাটিবলৈ দিছোঁ
অ
কাচকল আৰু এজোপাত ডিলটো আছে অ আছে
কাচকলৰ ডিল যে খায়নে বাৰু অ আনিব লাগিব। কিয় তিতা লাগে বুলি কোৱা শুনিছিলো মই।
নালাগে তিতা তাত অ তিতা লাগে মানে হেৰি কৰিব লাগে আও এই ডিলটো কাটি পেলে অকনমান সময় তিয়াই থব লাগে নিমখ হালধি দি পেলাই
অ
কাটি লৈ পানী দি পেলাই নিমখ হালধি দি অকণমান তিয়াই থৈ দিব লাগে আও
অ
অ তেতিয়া তিতাটো নাই কিয়া হয় তিতা নালাগে তেতিয়া
অ মই বা বনাইছিলো তেনেকে কৰি নথলো যে মানে তিতা লাগিলে খাই।
অঁ মোৰ প্ৰথমতে বনাওঁতে এদিন তিতা লাগিলে, আমাৰ ধৰি আছে যে, অঁ মোৰো কাচকলৰ ডিল খাই পোৱা নাই, খাই চাওঁচোন কাটি পেলাই তেনেকৈ বনালে। ভাজি বনাইছোঁ আৰু তিতা লাগিলে। সেইদিনাখন পেলাই দিলোঁ। পিছতহে বোলো আজি এনেকৈ কৈ চাওচোন কেনেকুৱা লাগেনো। কাটি পেলাই নিমখ হালধি দি তিয়াই থৈ দিলোঁ।
উম
খাই ভাল লাগিলে বুটৰ লগত ভাজি দিলোঁ আৰু। আলু দি এইবিলাক।
উম
খাই ভাল লাগে।
কলডিলটো তেনেকে অ শুকানে ভাজি
শুকানে ভাজি খাইয়ো ভাল লাগে অঁ, বুটৰ লগত, অঁ। কাচকল খাব লাগে আৰু হেৰি অ পাৰ মাংস লগতো খাই হবলৈ নহয়। অঁ, খাই পোৱা নাই মই।
খাই পোৱা নাই।
নাই অঁ, নাই খাই পোৱা।
পাৰ মাংসৰ লগত
অঁ, লো' প্ৰেছাৰ থাকিলে অঁ পাৰ মাংসৰ লগত কলডিল বনাই খাব লাগে অঁ, খাই পোৱা নাই। অঁ খাব লাগিব।
উম
তেনে, উম। খাই বনাই খাইছানে তেনেকে।
অঁ, খাইছো নহয় ম মোৰ প্ৰেছাৰ ল' প্ৰেচাৰ যে
অঁ
মাজে মাজে বনাই খাওঁ আও
খাই থাকিবা নহ'লে।
উম অঁ
মই আকৌ খাই পোৱা নাই পাৰ মাংস খাই পোৱা নাই মানে
পাৰ মাংস নেখায় আপুনি?
কেনেকুৱা লাগে
অ, অহ, ভাল লাগে খাই, মাংসৰ লগত বনাই, পাৰ মাংসৰ লগত বনাই, অ উম
ঘৰত পুহিছা নেকি?
ঘৰত আছে, কিন্তু আমাৰ ঘৰত নহয় আৰু আমাম মা ঘৰত আছিলে, লাগিলে কিনিব পাৰিব আছে তাত বহুত আছে।
অ এই ঘত মাৰা মানুহ নাই নহয় নামাৰে
অহ-অহ, হয় অৱশ্যে বেয়া লাগি কেহেতু, মাৰিবলৈ
খোৱা খাই পোৱা নাই, আকৌ মায়িবও ভাল নালাগে নহয়, অ
অহ, ভাল নালাগেটো মাৰিবলৈ।
পিচপ চ্যাপ লাগিব আ
অহ্- অহ্, ঠিক আছে দিয়ক